হেল্লৌ
হেল্লৌ'
কোৱা কি এ মানে ঘুৰি আছিলো তুমি
মই আছিলো এনেই বহি ভাত খালা
ভাত খালোঁ তুমি
অ খালোঁ
অঁ
হেফালে বৰষুণ দিছে নেকি
বৰষুণ মানে এইফালে পুৰা বৰষুণ পৰি আছে এনেকা পৰিছে ন একদম গা গা পুৰা ভিজাই দিছে আমাক
আচ্ছা এইফালে বৰষুণ দিয়াই নাই
অঁ
হ'ল কেইটামান দিন বৰষুণে দিয়া নাই ৰ'দে দি আছে
অ খবৰ খবৰ চবৰ ভাল নে অ মোৰ ভালে আছে তোমাৰ
অ ভালেই দিয়া তোমাৰ
মোৰ আছে ভালেই তাৰ ঘৰতে আছোঁ তুমি কি কৰা চবৰে
মই বৰ্তমান মই বৰ্তমান কলেজ ষ্টুডেন্ট হয়।
অ', কোন ক্লাছত পঢ়ি আছা?
তুমি বৰ্তমান কিবা কৰি আছা নেকি?
মই বৰ্তমান ঘৰতে আছো দোকান চলাই আছো মানে।
অ' আচ্ছা, বিজনেছ কৰা ন'?
অ', বিজনেচ আৰু তুমি কি ঘৰতে ন'? মোৰ গেলামাল দোকান।
অ', ঠিকে আছে।
মানে কৰি আছো মানে কিবা কিবি পঢ়ি আছো অ'।
অ', তেনে ভালেই কথা, আহ?
তুমি কিহত পঢ়ি আছা?
মই বৰ্তমান গ্ৰেজুৱে্চন কৰি আছোঁ।
অ', অ', ঠিকে আছে কৰিলে ভাল। চাকৰি-বাকৰি হ'ব ন'!
তাকে।
মানুহেতো আশা সেইটোৱে কৰে না, আহ। মই মানে চবপিনে মথা মাৰি আছোঁ, পঢ়িও আছো ইপিনে দোকানো কৰি আছোঁ।
ভাল নাই নিজৰ এটা কিবা অ', ধৰা বিজনেছ স্মলকৈ হ'লেও ন' বিজনেচ এটা কৰিবলৈ পাৰিলে নিজৰ ওপৰতে ভাল।
সেইটোৱেই মানে একদম।
তুমি তো চাগে
অ', মোৰ এইটটিন প্লাছ হয়, এতিয়া নাইনটিন হ'ব আৰু।
অ', তাকে। মানে পেৰেন্টছৰ ওপৰত ডিপেণ্ডিং হ'ব মোৰ মই ভাবো যে, পেৰেণ্টছৰ সকলো সময়তে নিজৰ কাৰণে, মানে ধৰা অ' তোমাৰ কলেজৰ কাৰণে, বা যিকোনো সময়ত পেৰেণ্ন্টৰ ওপৰত এতিয়া মানে ডিপেণ্ডিং হোৱাটো অলপ
ধৰা নিজৰ ওপৰত ডিপেণ্ডিং হ'ব পাৰি আৰু। বিজনেছ-চিজনেছ কৰি কেনে তুমি এতিয়া বিজনেচ কৰি আছা বৰ্তমান চামাৰ ভকেচন চলি আছে। তোমাৰ ভালেই হ'ব কলেজতো এটেণ্ড দিব নালাগে।
অ'। নাই মানে মাজে মাজে যাব লাগে সদায় যাব নালাগে।
অ', এতিয়াতো চাবাৰ ভেকেচন চলি আছে বাৰু তুমি এতিয়া বিজনেছত অলপ দিব পাৰিবা আৰু মনটো।
সেইটোয়ে নহ'লে তোমাৰ যদি একফালে মাথা মাৰিব লাগে তেতিয়াহ'লেটো নহ'ব ন'। চব পিনে ধ্যান দিব লাগিব।
অ'।
আৰু মানুহটো চ'ব মানে তোমাৰ নিজে মানুহে চব তোমাৰ নিজৰ কেৰিয়াৰ কাৰনে চিন্তাহে কৰে।
অ'।
মানুহেটো
বৰ্তমান মই ভা-
হে
অ কোৱা?
কি ক কি কৈছা?
মই বৰ্তমান ভাবিছো যে যিহেতু, অ ষ্টুডেণ্ট হিচাপে জুলাই মাহত গৰম বন্ধ পাইছো ন?
অ
গতিকে এই মাহটোত মানে মই ধৰা নিজৰ ওপৰত ডিপেণ্ডিং হ'বলে কিছুমান ভিডিঅ' ক্ৰিয়েট কৰিব পাৰো ইউটিউবত। মোৰ চেনেল এটাও আছে বাইদেউৱ।
অ চলাব লাগে তোমাৰ ধৰা ভালকে কাম কৰিলেতো ভালেই। নিজৰ কাৰণেও ভাল লাগব দৰা তোমাৰ দুটকা ইনকাম হ'ব। পাৰিবা ধৰা তোমাৰ অ অ নিজে ধৰক নিজে কিবা কৰিল নিজে ভাগি যাব অ
তাকেই তাৰ বাবে মই ক্ৰিয়েট ভিডিঅ' ক্ৰিয়েট কৰি থাকো বাৰু। বৰ্তমান গৰম বন্ধ দি গৰম বন্ধ দিছে যিহেতু, গতিকে মই ডেইলি ভ্লগ বনাবও পাৰোঁ।
আচ্ছা
তুমিও যদি ইন্টাৰেষ্টেড হয় তেনেহ'লে, আমাৰ আমাৰ এটা গ্ৰুপ আছে তুমি এড হ'ব পাৰা। ধৰা তাত ক্ৰিয়েচন কৰিবলৈ ডাইৰেকচন দিয়া কেমেৰা। সেইবোৰত আৰু। যদিহে তুমি ইন্টাৰেষ্টেড হয় তেতিয়াহলে।
নাই মইতো এইবিলাক ভাল পাওঁ। কিন্তু মোৰ মানে আমি মানে ধৰা গৰীব দুখীয়া মানুহ ম চলো আৰু আমি অ তেনেকে ধী মানুহ হয় ন না থাকে না। তেতিয়া মানুহক হয়
বাৰু। হয়, হয়।
হয়
বৰ্তমান মানে কি হৈছে তুমি। অ ঠিকেই তেনেকৈয় চলি, কৈছো তেনেকৈয় চলি। থাকিব লাগে বাৰু।
আৰু বৰ্তমান কি হৈছে জানা? মোবাইলতে মানে ধৰা ভিডিঅ' ক্ৰিয়েচন কৰি কেনে তোমাৰ। আৰ্থিক সমস্যা সুচল কৰিব পাৰি জানা? ধৰা তুমি ইউটিউবত ব্লগ বনাব পাৰা, ভিডিঅ ক্ৰিয়েট কৰিব পাৰা। এয়াৰ যোগেদি ভিডিঅ' বোৰ ক্ৰিয়েটো কৰিব পাৰা। বা তুমি যদি নিজে ইচ্ছুক থাকা তেতিয়াহ'লে তুমি নিজক। ধৰা ভিডিঅ' বনাব পাৰা, বা তুমি গান গাইও দিব পাৰা। কৰা তোমাৰ যিটো টেলেণ্ট ন' সেইটো ইন্টাৰনেটৰ জাৰা মানুহৰ মাজলৈ যাব পাৰে, গতিকে সেইবোৰ
হেল্ল'। হেল্ল'